হেল্ল'।
অ', কোৱা?
ঘৰতে আছা নে?
অ', ঘৰতে আছোঁ দি কোৱা।
মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি তোমাক ফোন কৰিলোঁ।
কোৱা চোন কি দেখাবা?
মই বিদ্যালয়ৰ স্মৃতিবোৰৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলোঁ। মানে কালি মই আমাৰ পুৰণি বিদ্যালয়ৰ ওচৰলে গৈছিলোঁ। ত' যাওঁতে বিদ্যালয়ৰ এই পুৰণি দিনবোৰৰ কথা মনত পৰি গ'ল।
অঁ। পুৱনি দিন আছিল ন এইবোৰ, এতিয়াও মনত পৰে।
অঁ, নিশ্চয়কৈ বিদ্যালয়ৰ এই যে শ্ৰেণী কোঠাত - বন্ধু -বান্ধৱৰ লগত একেলগে কৰা ক্লাছবোৰ! খেলপথাৰত খেলা, প্ৰাৰ্থনা সভাত কৰা প্ৰাৰ্থনা, - আৰু লগতে বন্ধু বান্ধৱীৰ লগত কটোৱা সময়বোৰ!
ভাল লগা আছিল তেতিয়া দিনবোৰ। এতিয়া তো আমি খুব ব্যস্ত নিজৰ জীৱনটোক লৈ। লয়, কিন্তু তেতিয়া তেনেকুৱা নাছিল আমাৰ। আমিতো খুব হাঁহি ধেমালিৰে তেতিয়া দিনবোৰ কটোৱা আছিলোঁ।
অঁ, হয়। সেই-
কিতাপ পঢ়াৰ পৰা- বা ছবি অঁকাৰ পৰা সকলোবোৰ -
হয়, হয়। বিদ্যালয়ৰ সেই জীৱ- জীৱনতটো সঁচাকৈয়ে কিন্তু জীৱনৰ এটা সুন্দৰ সময় আছিল।
এতিয়াও আ সোণালী সময় বুলিয়ে কব- ক'ব পাৰি আমাৰ বাবে। যিহেতু আমি তেতিয়া বহুত কিবা কিবি শিকিলোঁ। আ এতিয়া সেই কথাবোৰ মনলৈ আনিলে খুব ভাল লাগে।
হয়, হয় নিশ্চয়কৈ। যি- বিশেষকৈ যিসকল ছাত্ৰ -ছাত্ৰী, শিক্ষকসকলে আমাক মৰম- বা উপদেশেৰে আমাক ভাল মানুহ হবলৈ শিকাইছিল। আমি এইবিলাক শিকা নাই বা গুৰুত্ত্ব -
সকলে আমাৰ খুব সহায়ো কৰিছিল। সেইটো- কিতাপৰ প্ৰশ্ন উত্তৰৰ পৰা আদি কৰি আ- বাহিৰৰ কথাবোৰো আমাক খুব শিকাইছিল। ভাল ভাল কথাসমূহ, আমাৰ এতিয়াও মনত থাকে সেই কথাবোৰ।
হয়, হয়। আমাক যি সৰু তেতিয়া আমি যেতিয়া লিখিব নাজানিছিলো, পঢ়িব নাজানিছিলো। আমাক- শিকোৱাৰ পৰা আদি কৰি আমাক ডাঙৰলৈ গোটেইখিনি প্ৰশ্ন উত্তৰ শিকোৱাই- গোটেইখিনি শিক্ষকসকলে বহুতো অৱদান আছে। কিন্তু বিদ্যালয় কেৱল পাঠ্য জ্ঞানে নহয়। শৃংখলা বা নেতৃত্বকতা আৰু দায়িত্ববোধও শিকায় আমাক।
বাৰু। পাঠ্য পুথিৰ- জ্ঞানখিনিয়ে নিদিয়ে নহয় অকল, তোমাক বাহিৰা জ্ঞান-
হয়।
কচোন?
বিন-
টো সোমাই ভাল লাগে।
মোৰ এই যি বন্ধু বান্ধৱৰ লগত বহি একেলগে ক্লাছ কৰা সেই মহূৰ্ত আৰু যি আমাৰ সেই ৰিপিট সেই আমাৰ ব্ৰেক সময় যি মাজত আধা ঘন্টা পোৱা গৈছিল তাতে লগৰ লগত খেলা ধূলা কৰা সেইখিনি সময় অতিকৈ মনোৰম আছিল সেই মূহুৰ্ত কেতিয়াও পাহৰিব নোৱাৰি
তেলৰ টো সকলোবোৰ তোমাৰ এতিয়াও আমাক মনত পেলায় যেনেকে কলা খেলা ধূলা কৰাৰ পৰা আ বিৰতি পোৱাৰ সময়ত যি আমি খেলা ধূলা কৰিছোঁ সেই সম আদি কৰি আমি অ খোৱা লোৱা লগৰীয়াৰ লগত মিলা খেলা ধোলা সেটোৱে আমাৰ এতিয়াও মনত পৰে কাৰণ এতিয়াটো আৰু ব্যস্ত তেনেস্থলত আগৰ কথা
হয় আৰু যে আমাৰ বছৰত এবাৰ হয় যি হৈছিল বাৰ্ষিক ক্ৰী়য়া বা বাৰ্ষিক খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান আৰু বিভিন্ন প্ৰতিযোগিতা সেইবোৰো অধিক আনন্দময়ক আছিল
তাত ভাগ ললে ধৰি লোৱা পুৰস্কাৰ পোৱা আছিলো পাহৰিব নোৱাৰো কসে খুব মানে উৎসাহিত কৰাইছিল গৌৰৱ কৰা ছোৱালি ভাল লগা আছে
কিন্তু আমি বিদ্যয়ালয়ত গৈ আমি সেই বন্ধুত যি প্ৰথম বন্ধু লগ পাইছিলো বহুতো অইন সকলোৱে তেতিয়া প্ৰথম পঢ়িব গৈছো ইজনে সিজনক প্ৰথম লগ পাইছিলো ত তেওঁলোকে এতিয়া আমাৰ সেই বন্ধুত্ব অটুত হৈ পৰিছে আজিও হয় সকলোৰে অটুত হৈ আছে সেই বন্ধুত্ব বুলি ভাবোঁ মই
তেনেকুৱা বন্ধুবোৰ আমাৰ লগত আছে যিবোৰ আমি
তুমি কি কবা তোমাৰ কোনটো মুহুৰ্ত আটাইতকৈ ভাল লগা যি আছিল
আলোচনা কৰা বা একেলগে ব যেতিয়া মানে একেলগে
হয় সেইবোৰো দিন আজিৰ তুলনাত বহুতে বেলেগ আছিল কিন্তু আজিও সেইবোৰ যি স্মৃতিবোৰ মনত পৰিলে আজিও আমাৰ মন আনন্দৰে ভৰি উঠে নহয় জানো
হয় হয় এতিয়াও খুব ভাল লাগে এতিয়াও সজীৱ কৰি তুলিব পাৰি আৰু সেইবোৰ লগৰীয়াৰ লগত এতিয়াও যেনেকে আমি এতিয়া কথা পাতি আছোঁ আৰু তেনেকে বেলেগেও পাৰে আৰু
হয় হয় নিশ্চয়কৈ মই ভাৱো যে বিদ্যালয় জ্ঞান বন্ধুত্ব আৰু সুন্দৰ স্মৃতিৰে ভৰা এক ভঁৰাল কিন্তু বিদ্যালয়ৰ স্মৃতিবোৰ হৈছে আমাৰ জীৱনৰ অমূল্য সম্পদ এই সকলোৱে - ল'ব পাৰি, তুমি কি ভবা আৰু বিদ্যালয়ৰ স্মৃতিৰ ওপৰত আৰু কি ক'ব খোজা?
ভাল বুলি ভাবো এই এই স্মৃতি সমূহত - এই আমাৰ আমি সদায় সজোগ কৰি তুলিব চেষ্টা কৰিব লাগে, সদায় সজীৱ কৰি ৰাখিব লাগে। হৈ যোৱা, যিহেতু সেই সময়ত আমি বুজি - পঢ়াৰ আৰম্ভ -
যেতিয়া আমি যে, ক্লাছ টেনৰ পৰা আহিছিলো, যেতিয়া লাষ্ট সময়কন - সভা পাতি আমাক বিদায় দিয়া হৈছিল। ত' সেই মুহূৰ্তটো আটাইতকৈ দুখজনক মুহুৰ্ত আছিল। ত' সেই মুহূৰ্তটোৰ বিষয়ে তুমি কি ক'ব খুজা, কেনেকুৱা আছিল সেই মুহূৰ্তটো?
দুখজনক আছিল, কাৰণ আমি জানোৱে - কেনেকৈ পাৰ - আমি আৰু সেই দিন - বান্ধোন এটা থাকে। তেতিয়াৰ দিনত। এতিয়া মোৰ, মই ভাবো আৰু। স্কুল বাবে খুব, আমাৰ বাবে মানে খুব - খোলা আছিল ৷ এইয়াৰ লগৰীয়াক আমি - গাত যে গাত ধৰিছিলো লগত। প্ৰথম - জ্ঞান আহৰণ - বিদায় দিয়া বৰ্ষ - কি নাছিল। কাৰণ - হয়, আমি শিক্ষা গুৰু -
হয় হয় নিশ্চয়, তুমি ঠিকে কৈছা। ত' আজিলৈ সামৰিছো দিয়া। আগলৈ এনেকে কথা পাতি থাকিম, আজিলৈ ৰাখিছো দিয়া।